হেল্ল' অ শুনিছনে।
অ শুনিছো।
অ মই শুনিছিলো তুমি কিবা জব এটা কৰি আছা বুলি কি জব কৰি আছা তুমি এতিয়া।
এইয়া তোমাৰ আমাৰ গাঁৱৰে শংকৰদেৱত সোমাইছো টিছাৰ।
সং অ শংকৰদেৱ বিদ্যানিকেতণ ন।
অঁ
আহ কি চাবজেক্ট পঢ়াই আছা তুমি এতিয়া।
তোমাৰ ইংলিছ, আছামিজ, আৰু হিন্দী,
কিমান দিন হ'ল পঢ়া তুমি?
তোমাৰ জানুৱাৰীৰ পৰা কৰিছিলো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এ- এপ্ৰিল মে' জুন তোমাৰ ছমাহ হ'ল এতিয়াতো জুলাইত বন্ধ।
অ তেনেকুৱা কি এইবাৰ জুলাই মাহত তেনেকুৱা একো কৰ্মশালাত যোৱা নাই। নেকি তুমি নহ'লেতো তুমি বহুত ঘূৰি ফুৰা।
পাতিছে তোমাৰ মোৰ মানে তোমাৰ কি ক্লাচ আ থ্ৰী ফৰ ফাইপ আৰু ছিক্স এই পঢ়াও যে ক্লাছ নাইন টেনৰক কৰ্মশালাপ, আছে ধৰো তাত ধৰিলেও তোমাৰ ধৰিলে যিখিনি টিচাৰে ধৰি লওক নাইন টেনৰ খিনি পঢ়ায়। আৰু সিহঁতৰ হে দলত টিছাৰ। সকল আছে মই এনে যাও বাৰু কিবা কামত প্ৰধান আচাৰ্য ই মাতিলে।
এনেই মানে তোমাৰ এনে পো়ঢ়োকে মই যোৱা নাই আৰু এনেই তোমাৰ টিউচন কৰো। ধৰি লও
হয় নেকি নাচ গান বা এনেকুৱা একো না নকৰা নেকি তুমি।
অ মই তোমাৰ গান গাওঁ।
হ অ
সৰুতে নাচিছিলো বাৰু এতিয়া ডাঙৰ হলো যে ইমান নাই। আৰু তুমি কি কৰি আছা এতিয়া।
অ মই এতিয়া গুৱাহাটীত জি এম চিত আছো।
অ জি এম চিত কি কৰি আছা।
মই আইচু টেকনিচিয়ান।
অঁ বাকী তোমালোকৰ ঘৰত বৰ্তা, বৰমাহঁতৰ, ভাল। আৰু
ভালে ভালে তোমালোকৰ ভাল নহয়। ন
উম ভালে দিয়া মোক মাজতে হেৰিয়ে কৈছিলে তোমাৰ লগৰ শশাংকই কৈছিলে মই সুধোতে বোলো অ তাক নেদেখা হলো আজিকালি গাঁৱত তাৰপিছত মোক কৈছে অ সি গুৱাহাটীত কিবা চাকৰি পাইছে বুলি কৈছিলে
চাকৰি নহয় বাৰু এইটো আৰু জাষ্ট কনটেচূৱেলৰ নিচিনা আৰু
চাকৰিয়ে আৰু দিয়া কবলৈ গলে
উম মানে মোৰ মন গ'লে মই মানে মই এই বহুত কষ্ট হয় এইটো কামটো
উম
মানে তুমি এইটো আমাৰ কোনো মানে কি সময় নিৰ্ধাৰণ কৰা নাথাকে মানে পেচেণ্ট যদি পূৰা চিৰিয়াছ পেচেণ্ট হয় তেনেহ'লে আমি ৰাতি দুটা বাজিতো আহিব লগা হয়। কোনো ডাঙৰ নহয় টাইম টেবুল নাই আমাৰ তাত
অ
এই আজি ছুটি পাইছিলো মানে অলপমান মানে মোৰ লগৰজন আজি আহিল ন তাকে পঠিয়াই দিছো আৰু
উম তাকেত হলে তুমি কেনেধৰণৰ তাত কাম কৰি আছা?
মানে আমাৰ টেকনিচিয়েল কাম হ'ল মানে আমাৰতয়ে মেইন আৰু ডক্তৰে অকল চাইহে যায় যে অমুক হৈছে তমুক হৈছে বাকী খিনি আমাৰ ওপৰতে বাকীখিনি আমাৰ ওপৰত হে মানে সম্পূৰ্ণ আইচি টো টেকচিয়ানৰ ওপৰতে হে নিৰ্ভৰ কৰে।
উম
মানে ডক্টৰে ইমান সময়ত এটা লিখি দিব কি ইনজেকচন ইমান সময় দিব লাগিব হয় সেইটো মই চাব লাগিব।
উম
চিৰিয়া সময়ত ডক্টৰে একো কৰিব নাই অকল কৰিব পাৰে সেইকাৰনে ৰিক্স টো থাকে টকনেচনৰ ওপৰত বহুত
উম পিছে তুমি কেতিয়া গ'লা তাত
মোৰ হ'ল আজি মোৰ আজি এতিয়া আঠ ন মান চলি আছে আঠ ন মাহ
অ ভালেই হৈছে এতিয়া
অঁ অঁ তোমাৰ শংকৰদেৱ শংকৰদেৱটো যেতিয়া অ
অ এনে তুমি মাষ্টাৰ্চ ক'ত কৰিছিলা?
মাষ্টাৰছ মই নগাৰ কৰিছিলো।
নগাঁৱত ন তাকে এবাৰ ভাবিছো বোলো কৰো নেকি।
উম তুমিও লে মানে কি তুমি চোন লে সি কিনে তুমি সোমাব পাৰা কিন্তু বিলাক তোমত এই তোমাৰ
অ এ নাই দিয়া মোৰ মানে তোমাৰ চাৰ লনটোৱে মোৰ ভাল লাগে আৰু বেলেগ বেছি কষ্টও হ'ব তোতে ছোৱালী মানুহ ঘৰৰ পৰা দূৰত যাব নিদিয়ে।
উম নাই তোমালোকে ভয়ো হবা ইয়াতে মানে কি যেনেকুৱা কেচ আহে ন সেই যোনবিলাক এক্সিডেণ্ট কেছ কিবা কিবি মানে তোমালোকে দেখিলে ভয় খাবা আৰু একো কাম কৰিব নোৱাৰা হবা
উম
মানে কিছুমান যোনবিলাক নতুন মানুহ আৰু জানাই আ চি ইউত বহুত চিৰিয়াছ পেচেণ্ট থাকে ন
অ
মানে আৰু এবাৰ যদি তুমি আই চি ইউত সোমোৱা পেচেণ্ট যোনে হওক মানে জাষ্ট আমিও ক'ব নোৱাৰো বাচি যাব নে উ নাযায় মানে কি আই চি ইউত সোমাৱাৰ লগে লগে মানে জিন্দা থকা মানে তোমাৰ নাইনটি ফাইভ পাৰ্চেণ্ট মানে কি ফাইভ পাৰ্চেণ্ট হয়গে খালি নাইনটি ফাইভ পাৰ্চেণ্টো ডেট চাঞ্চহে থাকে বহুত
অ
মানে একে ডক্তৰৰ মানে কি চিকিৎসা লাগে লাষ্ট ষ্টেজটো সেইটোৱে আৰু
অ
তুমিতো আজিলৈ সোমোৱা নাই ন এনেকোৱা সেইত মানে দেখা নাই ন
নাই নাই তোমাৰ তুমিতো জানাই মই গাঁৱতে পঢ়া গাঁৱতে বি এ পাছ কৰিলো এতিয়া টিউচন কৰো এতিয়া শংকৰদেৱত আৰু তেনেকোৱা ইমান নাই
অ' মই আহোতে শংকৰদেৱ মই আহোতে শংকৰদেৱটো বনাই আছিল ন তেতিয়া তে এতিয়া কেনেকোৱা বনাই হ'ল নে
এতিয়া তোমাৰ কমপ্লিট হৈ গ'ল আৰু পিছফালে ধৰি লও অলপমান বনাই আছে আৰু সৰু সৰু ৰুম বিলাক সৰু পোৱালী ধৰি লক খেলা ধূলাৰ কাৰণে কিবা কিবি অলপ বনোৱা হৈছে
উম এতিয়া টিচাৰ কিমান কিমান আছে বাৰু শংকৰদেৱত?
এ বহুত আছে মানে এতিয়া অতিকে কম বুলিও ক'ব নোৱাৰি বা তোমাৰ পাঁচশ ছশ মান হ'ব চাগে দেই মানে বহুতকে সোমাৱাই লৈছে এইবাৰ তোমাৰ অংকুৰৰ পৰা এতিয়া ক্লাছ টেন আছিল এতিয়াতো তোমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ দুটা বহাই দিছে
ৰুমবিলাকো ডাঙৰ চ টিছাৰো প্ৰয়োজন হয় দিয়াচোন এটা চাবজেক্টে দিয়া চোন তুমি ক্লাছ ফাইভৰে ধৰা সিহঁতৰে তোমাৰ এতিয়া ছাবজেক্ট ছটা থাকে তোমাৰ বাকীখিনি চাবজেক্ট হোৱাৰ পিছতো সিহঁতৰ তোমাৰ নীতি শিক্ষা থাকে কনভাৰ্চেচন থাকে আৰ্ট থাকে এনেকে মানে সিহঁতৰ চাবজেক্ট বিলাক বহুত কেইটা হৈ যায়
নহয় তথাপিও স্কুলখন কিন্তু বহুত ডাঙৰ দেই শংকৰদেৱখন।
উম বহুত ডাঙৰে হৈছে এতিয়া পঢ়াটো ল'ৰা ছোৱালী বিলাকৰ বহুত হয় দেই
অ' আৰু ৰিজাল্ট শুনিছো বহুত ভালেই কিন্তু আৰু তাতে এবাৰ ল'ৰা ছোৱালীক ল'ৰা ছোৱালী কিমান হব বাৰু তাত
ল'ৰা ছোৱালী হ'ব দে তোমাৰ মই মানে এতিয়া কিমান বুলিও ক'ম এতিয়া এইবাৰতো বহুত আহিছে আৰু তাতে এবাৰ তোমাৰ মেট্ৰিক আৰু হায় ছেকেণ্ডাৰীত এটা ষ্টুডেন্টো তোমাৰ ফেইল কৰা নাই।
অ' মই ৰিজাল্ট শুনিছোতো এই তাতে ছেকেণ্ড ডিভিজনো নাযায় চাগে তাতে চব ফাৰ্ষ্ট ডিভিজন ওপৰতে থাকে এনেকোৱা ন
উম তোমাৰ এবাৰ হেৰি মেট্ৰিকতো ছেকেণ্ড ডিভিজন এটা এটাও মানে নাই বুলিয়ে ক'ব পাৰা। হেৰি তোমাৰ খালী হায় ছেকেণ্ডৰীত খালী হেৰি চাইন্সৰ অ' তোমাৰ এটা ল'ৰাহে তোমাৰ ছেকেণ্ড ডিভিজন গৈছে বাকী তোমাৰ প্ৰায়ভাগে তোমাৰ ইষ্টাৰে পাইছে ফাৰ্ষ্ট ডিভিজনো যোৱা বহুত কম সংখ্যক আছে এইবাৰ মানে আমাৰ টিচাৰ খিনি আমি বহুত মানে সিহঁতক পঢ়াইছো কৰিছো সিহঁতক মানে বহুত শাসন কৰিছো। ভাল হোৱাটো এইবাৰ আমাৰ বহুত কষ্ট হৈছে সিহঁতক লৈ, মানে প্ৰতিতোৰে ঘৰত দিয়াচোন যাব লাগে পঢ়িছে কি নাই? কি অসুবিধা হৈছে?
মইটো তোমাৰ ক্লাছ ছিক্স ছেভেনলৈহে পঢ়াও। তথাপিতো মই ডাঙৰ খিনিৰ ঘৰতো মইও গৈছো। সিহঁতৰ তোমাৰ অ অফ থকা টাইমত আমাক টিচাৰহতে পঠিয়াই সিহঁতৰ কিবা মানে কিবা বুজি নোপোৱা আছে নেকি? কিবা সিহঁতৰ মন চন বেয়া নেকি সেই বুলিও আমাক পঠায়,
উম
ঘৰে ঘৰে ঘৰেও যাওঁ, কিবা প্ৰব্লেম হৈছে নেকি বুলি। নাই দিয়া এইবাৰ বহুতৰে ভাল হৈছে তোমাৰ এইবাৰ আশা কৰিছিলো মানে ষ্টেনো কৰিব বুলি,
অ।
কিন্তু সেইটো নহ'ল আৰু তোমাৰ এইবাৰ তোমাৰ মেট্ৰিকটো হেৰি দুই লাখৰ ভিতৰত তোমাৰ এক লাখেহে পাছ কৰিছে। বাকী একলাখ ফেইলে আহিছে। এইবাৰ মানে মেট্ৰিকৰ কুৱেশ্যন পেপাৰ বহুত টানকে চাইছে। বাকী হায়াৰ ছেকেণ্ডেৰী ঠিক ঠাক একদম পুৰা বেষ্ট হৈছে চবৰে।
অ এতিয়াতো তাতে অ হায়াৰ ছেকেণ্ডেৰী আনিল ন তাতে?
অ হাইয়াৰছেকেণ্ডাৰী এইবছৰ নহয় তোমাৰ যোৱা বছৰে আনিছিলে। সেইকাৰণেতো এবাৰ সিহঁত একজাম দিব পাৰিছে ন নতুনকে। আৰু মানে কি ষ্টুডেণ্ট খিনি নতুন হোৱাৰ কাৰণে আমাৰ টিচাৰ খিনিও ধৰিলোৱা দায়িত্ব বাঢ়ি গৈছে।
সিহঁতক পঢ়োৱা কৰা আমি বেছি গুৰুত্ব দিছোঁ, যাতে এইবাৰ ৰিজালটো যাতে ভাল হওক বুলি।
হায়াৰ-হায়াৰ ছেকেণ্ডাৰীটো মানে তাত পঢ়াখিনিয়ে তাত পঢ়িব পাৰে নে বেলেগৰ ল'ৰা ছোৱালী আহিও পঢ়িব পাৰে?
নাই নাই বেলেগৰো পাৰিব তোমাৰ, যোনে ধৰি লো ইচ্ছা কৰে আৰু। তোমাৰ ইয়াত অ চান অ তোমাৰ আমাৰ ইয়াত ফাৰ্ষ্টো তোমাৰ আৰ্টছটোৱে পঢ়াম বুলি ভাবিছিলে ন,
উম।
তাৰপিছত তোমাৰ আমি প্ৰধান আচাৰ্য্যহতে পাতিও কৰি তোমাৰ এতিয়া ছাইন্সও আনি দিছে। খালি কমাৰ্চ নাই তোমাৰ ইয়াত। চাইন্স আৰু আৰ্টচ দুয়বিধে আছে।
অ তোমালোকৰ হেৰি খুৰাহঁতৰ ভাইটি এটাও আছিলে নহয়, সি মেট্ৰিক পাছ কৰিলে ন?
অ কৰিলে।
তাকো ইয়াত দি দিব পাৰা। ইয়াত মানে বহুত পুৰা শাসন কৰে ধৰি লওক পুৰা একদম ভাল আৰু, দিব পাৰা ইয়াতে।
উ নাই সি নগাঁৱত পঢ়ি আছে কনচেপ্টত।
উম সি গ'লে ন?
অ।
মাজতে হেৰি তোমাৰ তাৰ পাই, মৰিগাঁও নে নগাঁওৰ পৰা এটা ল'ৰা আহি সি তোমাৰ ফাৰ্ষ্টে চাইন্সত লৈছিলে, তাৰ পিছত আহি পেলাই আকৌ ইয়াত লৈছেহি। ইয়াত আৰ্ষ্টত লৈছেহি।
উম, উম। বাকী ভাত পানী খালানে তুমি?
উম, খালো দিয়া, তুমি?
খালো, খালো মানে কি আজি ৰেষ্ট পালো যে সেইকাৰণে মই তোমাৰ ফোন কৰিলো কি কৰিছা তুমি। বহুতদিন মূৰত মনত পৰিল যে।
অ'।
বাকী ভালে যদি আৰু ৰাখিছে নহলে, পাছত কেতিয়াবা সময় পালে ফোন কৰিম।
অ', হ'ব দিয়া অ'।
ভালে থাকিবা।
অ', হ'ব দিয়া।